নক
এ অকমান ওলাই আহিছো ৰবা আজাৰ কৰিবলে।
অ কি বজাৰ পিছে?
এনে এনেকে ঘৰৰ খোৱা পাতি বজাৰ শাক পাচলি আৰু আমাৰ মানে ঘৰৰ মানে প্ৰগ্ৰেম আহি আছে অলপমান বি
আৰু কাপোৰৰ পৰা মানে তেন তেনকে চব বিজ যিয়ে থাকে ওলাই অহা নহয়ে কেনে মানে আহিলো একেলগে ওলাই আহি কিনে চবখনে বজাৰ একেলগতে কৰো। কৰো
অ', বজাৰ কৰি ভাল লাগে দেচুন ছোৱালী মানুহ আৰু বজাৰ কৰি বেছি ভাল পায় কাপোৰৰ।
উম'-উম', বজাৰ বুলি কলে আৰু ছোৱালীক নোঁ আৰু কি লাগে?
এইটো আমাৰো বিয়া আহি আছে ৰবা। উম'। আমাৰো বিয়া আহি আছে, বিয়াৰ কাৰণে বজাৰ কৰিব পৰিমাণে।
হুম', দুযোৰমান কাপোৰ ললো, ভণ্টিয়ে ল'লে, মাও ল'লে।
কি ল'লা তুমি, মেখেলা চাদৰ নেকি?
অ', মেখেলা চাদৰ এযোৰ ললো আৰু বাকী কুৰ্তা ছেট একযোৰ ললো।
অ'। বিয়া বুলি ক'লেতো আৰু ঘৰত কিমান বজাৰ থাকে কাপোৰ, তাৰ পিছত জুৱেলৰী আৰু কিমান দিয়া খাৱা, বহুত
নিজৰ বুলি ক'লে নিজৰ বিয়া বুলি কলাতো আৰু মানে নিজৰ ঘৰৰ কাৰবাৰ বিয়া বুলি কলাতো আৰু বহুত থাকে এতিয়া যদি ধৰি লোৱা ওচৰ চুবুৰীয়া কাবাৰ টিকেটটো বাৰু অলপমান কমকে থাকে দিয়াচোন দিয়া। তেতিয়াত আৰু নিজৰ বিয়া নহয়, ইমান এক্সাইটেড থকাও নালাগে কিন্তু মানে কয় আৰু ঘৰৰ এমিয়া বুলি তেতিয়া আৰু একদম ক'বই নালাগে আৰু। জোৰনত কি পিন্ধিম? বিয়াত কি পিন্ধিম, দিনত কি পিন্ধিম, ৰাতি কি পিন্ধিম, ৰিচেপ্যনত কি পিন্ধিম?
উম', বেলেগৰ বিয়া হলে আৰু একযোৰ কাপোৰ ললো বাযোৰ কাপোৰ ললো খাই কেনে গুচি নলে চবজি বজাৰ কৰিব যাব তাৰ পিছত ডেক'ৰেচন বহুত কিবা কিবি বজাৰ থাকে।
থাকে আৰু উপায় নাই বিহেকে আৰু ছোৱালীবিলাকৰ টো থাকিবই দিয়াচোন।
উম', মেকাপৰ বজাৰ থাকিল, ফেঞ্চিত বেছি ভাল দিয়াচোন বজাৰ কৰিব কাৰণে।
হা?
তুমি কৰ পৰা বজাৰ কৰিম বুলি ভাবিছা?
মই ফেঞ্চিতে যাম, ফেঞ্চিত টো আৰু সেইবিলাক হলচেলৰ দোকান বিলাক আছে নহয়? তাতে কাপোৰৰ বজাৰ কৰিম। নোৱাৰো
আৰু এই পৰাই লম।
অ', আমাৰ ইয়াত অ, ফেঞ্চি মানে দূৰ হৈ যায় ন? আৰু ইমান গৰম যিহেতু যাবও নোৱাৰি। এনে আনো, দিনততো বজাৰ কৰিব নোৱাৰিয়ে এতিয়া, যি গৰম পৰিছেই কেনে ভাবিলো মা, মই, ভন্টি ইভিনিঙে ওলাই আহিলো আৰু।
উম ইভিনিং বজাৰ কৰিব যায় কিন্তু বেছি ভাল লাগে। কিন্তু আৰু ফেঞ্চি আৰু বহুত ভিৰ হৈ যায় মানে দেৰি হৈ যায় আমাৰো আৰু ইয়াৰ পৰা অলপমান দূৰ হয়। দিনতে যে আৰু গলি-গলি ঘূৰি-ঘূৰি আৰু বজাৰ কৰিব লাগে। ভালে লাগে দিয়াচোন বজাৰ কৰি।
বেচি গৰম হলে আৰু দিগদাৰো দিয়াচোন, উম'।
চেণ্ডেল ল'ব লাগ গ মিলাই কাৰণে।
ইয়াতে যে, ইয়াতে যে ধেমাজি কিবা বোলে ধেমাজি কংকণ নে কি কিবা এখন যে আছে যে? মেখেলা চাদৰৰ কাপোৰৰ দোকান, তাৰ পৰা ল'লোঁ। এয়াযে ছাৰ্ভেৰ মেক্স আছে নহয় তাৰে ওপৰত। তাৰে মেক্সৰ ওপৰত। তাৰ পৰাই ললো, মা এযোৰ ললে, মই এযোৰ ললো। ভন্টিটো বাৰু এতিয়া সৰু হৈ আছে ক'তনু মেখেলা চাদৰ পিন্ধিব?
অ', মইও, মেখেলা চাদৰ একজন লৈছো। ফেঞ্চিৰ পৰা লৈছো আৰু অসমীয়া জুৱেলাৰি লম বুলি ভাবিছো। ৰূপা যে আছে গণেশগুৰিত?
উম'।
তাতে যাই কেনে আৰু একযোৰ লৈ আহিম তাতে মানে গ'ল্ড প্লেটত থাকে আৰু। অসমীয়া জুৱেলাৰী বিলাক
উম আজিকালিতো বাৰু চবে অসমীয়া জুৱেলাৰীই পিন্ধে।
ৰ টকাত কিন্তু আৰু বিলাকো চাৰে চ এনেকে আৰু
পিন্ধি কিনে ভালো লাগে বহুত দিন লাষ্টিং কৰে ময়ো ভাবিছো ৰবা তাকে ল'ম নে নল'ম এতিয়া আকৌ যদি মানে এতিয়া কাপোৰ খিনিতো বাৰু হ'ল কিন্তু তথাপিতো বাকী জুৱেলাৰী বিলাক বাকী আছে ন। সেইবিলাকৰ কাৰণে আকৌ এদিন ওলাই যাব লাগিব।
অ জুৱেলাৰী তেনেকুৱা দোকানৰ পৰাই ল'লে ভাল বাহিৰৰ পৰাই লোৱাতকে।
উম হম তাকে লম বুলি ভাবিছো লাগ ওচৰ পৰা গণেশগুৰিলৈকে ওলাই গৈ কিননে আকৌ। তাৰ পৰাই লম আৰু
অ আৰু গণেশ গুৰিতটো আজিকালি সেইখন খুলিছে নহয় বম্বে ফেশ্বন।
হম
মইতো তাতে যায়ে থাকো
নামটো শুনিছো।
অ তাতে কানফুলি। অ কাপোৰো পাই তাতে তাৰ পিছত বহুত ধুনীয়া ধুনীয়া মানে কিউট কিউট বস্তু পায় তাৰ পিছত। তাৰপিছত আৰু মানে গিফ্ট দিবৰ কাৰণে বহুত ধুনীয়া ধুনীয়া বস্তু পায়। সৰু বাচ্ছাৰো বহুত ধুনীয়া ধুনীয়া বস্তু। মইতো তাতে জালে আৰু কিবা নহয় কিবা আনিমেই আৰু আমাৰ কলেজৰ কাষতে মানে। সেইকাৰণে যায়ে থাকো তাতে।
আৰু তাতে কিউট কিউত কাপোৰ বিলাকো পায়। এনেকে যাম।